বিনে,
অ খুৰী ভালে আছে।
অ' আছো দিয়া। কি কৰি আছা।
এ মানে কাঁহ এটা হৈ আছে অলপ দিনৰ পৰা। এ কাঁহি কাঁহি মানে ভাগৰি গৈছোগে আৰু। মাতটোৱে ভাগি গৈছে গৈ।
অ', মাতটোতে তেনেকুৱা লাগিছে অ'। এ মেডিচিন খাইছোঁ। আছা না নাই।
মেডিচিন খাইছো আজি চাৰি পাঁচ দিন মানৰ পৰাহে খাইছো তাৰ আগলৈকে মানে মোটামোটি এমাহ মানেই হৈছেহি আৰু কাঁহটো হোৱা। ভালে পোৱা নাই উম, সুৰ সুৰাই থাকে মানে হয়, হয়, হয়। ডক্তৰক দেখাইছো। ডিঙিতটো সুৰ সুৰাই থাকে সুৰ সুৰাই থাকে কাঁহটো আহি থাকে শুকান কাঁহ।
শুকান কাঁহ। সুৰ সুৰাই থাকে।
উম খোৱা বোৱা বিলাক ঠাণ্ডা বস্তু ব্যৱহাৰ নকৰিবা কৰিছা নেকি আকৌ?
উম, ঠাণ্ডা নাই কৰা, এই গৰম ঠাণ্ডা বতৰ। তেনেকুৱা হৈ আছে যে।
এইটো আচলতে উম, এই ৱেডাৰটোৰ কাৰণে উ বহুত মানুহৰ বেমাৰো হৈছে বাৰু। এইটো হ'বই ন? এতিয়া চেঞ্জ হ'লে ভাত খালানে নাই এতিয়া?
আপোনাৰ চিনা মানে জানাত হেৰি আছে নেকি? অসমীয়া কিবা ঘৰুৱা উম, দৰব আছে নেকি? শুকান কাহ ভাল কৰা? সুৰ সুৰীয়া কাহত
শুকান কাহ ন? শুকান কাহৰটো অসমীয়া বহুত থাকে আছে তেনেকুৱা ভালো হয়, দেই ভালো হৈছে।
উম, হম, হম দিব পাৰিব নেকি ৰেচিপিটো কি?
তাকে, তাকে আগৰ দিনতটো মানুহে সেয়া খায়ে ভাল কৰিছিলে ন? এই কলা তুলসী যে, ক'লা তুলসীতো বহুত গুণাগুণ আছ ন তাৰ
উম, উম ক'লা তুলসী হয়, হয় আছে, আছে আমাৰ ঘৰতে আছে।
মৌ আৰু আদা মিক্স কৰি পেলাই অকণমান টাপ দি পেলাই খাব লাগে হেল্ল'
অ তেনেকে মই খাইছিলো দুবাৰ মান কিন্তু ভাল নাপালো উম উম
আৰু এটা কিন্তু হেৰি খু খুৰা থাকে তুমি নিমখ পানী দি গাৰ্গোল কৰা নে গ দুদিন মান নহয় গাৰ্গোলটো ৰেগুলাৰ কৰিব লাগে বহুত কাৰণত ভাল জানানে বহুত কাৰণত বটোো কিন্তু নিমখ পানীিলো নিমখটোৱে বহুত ভাইৰছ ধ্বংসও কৰে ন বিশেষকে ডিঙি সুৰ সুৰে থক ক তেনেকুৱাত বহুত ভাল হয় মই নিজেও ভাল পাইছো মানে এই আজি অলপ দিন আগত মোৰো হৈছিলে নহয়
উম, হম, হম।
এ মোৰ যে ফেৰঢুকিলে বিষাই জানে
অ ফেৰেন জেটিছ মোৰো প্ৰথমে ফেৰেন জেটিছৰ পৰাহে আৰম্ভ হৈছে ফেৰেন জেটিছ হল তাৰ পিছত ভাল হৈছে উ
তাৰপিছত একদম গৰম পানী এ নিমখ লৈ গাৰ গল খালী দিনটোত মই তিিবো গাৰগলতিয়া অলপ কমে তাৰ পিছ মই ফে ঔষধ খাইছো কিন্তু
অ মই প্ৰথমে ফাইটিছৰ মই প্ৰথমে ফ
উম হেল্ল' হেল্ল' হেল্ল' নেটৱৰ্কটো বেয়া হ'ল হেৰি হ'ল নেকি নেটৱৰ্ক প্ৰব্লেম হেল্ল' বিনীতা শুনি আছেনে হেল্ল' হেল্ল' হেল্ল'